হেল্ল' কি কৰিছা?
এ আছিলো, তুমি কি কৰিছা?
এনেই ঘৰতে পঢ়ি আছিলো অলপ। বুলো অকণ ৰেষ্ট ল‌ওঁ চাহ খালোঁ, তুমি?
মই এয়া চাহ খাই উঠিছিলো, বাকী মায়ে ভাত বনাইছেনে নাই?
ভাত বনাই আছে।
অ' আমাৰো বনাই আছে ঘৰতে।
বনাই আছে, ঠিকে আছে, বাকী ঘৰৰ ভালেই নহয়।
ভালেই ভালে, মোৰ আক এফালে নিমন্ত্ৰণ এটা আছিলে।
ক'ত?
এই আমাৰ ওচ।
ওচৰতে। এই ভালেই দেখোন, হুম। এতিয়া কি বহি আছা নে নে।
দুইটা বহি আছে এ ভন্টি এজনীৰ লগত, তাই শুই আছে বিচনাতে। তুমি ক'ত আছা?
মই ঘৰতে এনেই অলপ ওলাই আহিছো বাটৰ ফালে।
অ অ তোমাক মই আজি টাউনৰ ফালে যোৱা দেখিছিলো।
টাউন গৈছিলো এই কাম এটা আছিলে মোৰ কিবা তোমাৰ। অনলাইন হেৰি এটা কৰিবলগীয়া আছিলে। এপ্লাই এটা। উম এপ্লাই হ'ল বাৰু তুমি গৈছিলা নেকি আজি
অ' মই আজি ঋতুষ্ণাৰ লগত গৈছিলো টাউনৰ ফালে। মোৰো তোমাৰ এডমিচন আছিল অ'।
কিহৰ বা
মই আকৌ এই তোমাৰ হেৰি, গ্ৰেজুৱেচন কৰিছো নহয় এবাৰ। তাৰে তাৰ কাৰণেই মানে আৰু।
এ কলেজ খন কত আছিলে
মই তোমাৰ হেৰি কি বুলি কয় নগাও কলেজত।
নগাঁৱত ন
উম, কলেজ মানে ইউনিভাৰ্চিটিয়ে হ'ল আৰু সেইখন।
অ হয় দিয়া মই তোমাৰ মোৰ এপ্লাই কৰা হল বাৰু এতিয়া কি বা হয়। আৰু মেৰিট লিষ্ট মাৰিলেহে গম পাম আৰু নামবিলাক আহেই নে নাহেই নে। দি থৈ আহিছো আৰু এপ্লাইটো কৰি থৈ আহিছো
অ' অ
তোমাৰ ভন্তি এডমিশ্যন হল নে নাই
হ'ল হ'ল তাইৰ হৈ গ'ল। তাইৰ তোমাৰ এই দৰঙতে হ'ল। দৰঙত গ'লো বা কেনেকুৱা ভিৰ।
অ আমাৰো ভন্টিয়ে সেয়া লৈছিলে তাইৰো হ'ল বাৰু আই টি আইত। টোললে আকৌ তোমাৰ হেৰি কি কলেজতো ললে।
অ' হয় নেকি।
উম।
তাই কেতিয়া পালে বা আই টি আই
আই টি আই আজি হৈছে তাইৰ এনে হেৰিটো হ'ল আৰু তেজপুৰ কলেজতে ললে।
অ অ অ আকৌ তোমাৰ লগৰ কি সেই ৰিতু তাই লৈছে নেকি তাই এপ্লাই কৰিছে। তাইৰ মেজৰ কিহত আছিলে অ
তাই ইংলিছত।
আৰু তোমাৰ কিহত আছিলে
মোৰ হেৰি কি বুলি কয় মেথামেটিক্স।
মেথামেটিক্স ন।
অ
বা ছাবজেক্টবিলাক বহুত টান টান লৈছিলা দেই তোমালোকে।
উম।
নাই নাই তোমালোক চোকা আছা তাতে ফাৰ্ষ্ট ক্লাছ উলিয়াই আনিছা আৰু। তোমালোকৰ কিমান ছিক্স পইন্টৰ ওপৰত আছিলতো।
এ নাইন পইণ্ট চামথিং আছিল আমাৰ।
হুম।
অ'।
তোমালোকে দেখোন এনেই পাই যাবা নগাঁৱত।
পায়ে যাম কথাই নাই। মানে আমি, মানে মই মানে কি জানা, মেথছটো বহুত ভাল পাওঁ। একে ফেভ্রেত চাবজেক্ট হয় মানে, এই মোৰ একদম ফেভ্রেত চাবজেক্ট।
মই আকৌ চবতকে বেয়া পোৱা বস্তু সেইটো, এনেকুৱা টান পাও নহয়।
মই বহুত ভাল পাওঁ মানে, মই চকু মই নকৰাকে পাও মানে কেলকুলেটাৰ মোৰ ওচৰত পাত্তাই নাপায়।
উম, এই এটা কাম কৰিবাচোন, মোক অলপমান দেখাই দিবাচোন। সেই এক্সাম বিলাকৰ কাৰণে তোমাৰ অলপমান মানে মই অকং আছো তুমি মোক অলপমান গাইডেঞ্চ এটা দি দিবানা।
মই এক্সাম মানে তোমাৰ আছামিছি নোচোৱৱে খালি মেথটোৱে কৈ থ মেথচ চাইন্স এইবোৰ। অ', ইংলিছ ৰিজনিং অ', এইবোৰ মই বেছি মাৰ্কছ আহি যায়।
মই মানে মই মানে মেথ্ছ আৰু ইংলিছতেই মই মানে উলজি থাকি যাওঁ গম পাইছা। জানা মই মানে নোৱাৰোঁ তুমি মোক অলপমান গাইডেঞ্চ দি দিবাচোন। এই আহি থকা মানে তোমাৰ প্ৰিপচন বিলাক পৰি থকাই হৈছে। কিয় ন' ।
এ মানে এতিয়া এ ভাবিলোঁ আৰু কিমান ডক্টৰ চক্টৰ হেৰি কৰিম প্ৰফেচাৰ চ লাইন চুচ ম মানে মোৰ পঢ়াব আছিল পোৱালীক।
অ', সেইটোও বেয়া নহয় বাৰু। এই মানে নহয় সবৰে নিজৰ, নিজৰ একোটা ন মন থাকে ন।
ঘৰত বহুত ফ'ৰ্চ কৰিছিল বাৰু ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে ব মই মানে ইমান এইবোৰ হেৰি নকৰিলো। ভালো নালাগে মানে মোৰ বুজিছা।
নাই, নাই সদায় নিজৰ মানে মনৰতো চইচ কৰিব লাগে হয়ে নহয়। যিটো তুমি ভাল পোৱা, এনেই ঘৰৰ পৰা কিবা এটা তোমাক দি দিব, তুমি গৈ পেলাই ভাল নাপাবা হয়নে।
উম হুম, সেইটৱেটো।
গোটেই লাইফটো তোমাৰ মানে বৰবাদ হৈ যাব, বোলে কিয় ল'লো, কিয় ল'লো।
উম, মানে ভাল পোৱা প্ৰফেশচনটাই লব লাগে মানুহে দেই। নহলে কামটো কৰাত মানে সেই হেৰিটোও নাপায় ন সুখটোও নাপায়। সেইটোৱে।
ঠিকে আছে, শুনি ভাল লাগিল।
উম।
বাকী এতিয়া তুমি যেতিয়া নগাঁৱত যেতিয়া তুমি যাবা তুমি তাত থাকিব লাগিব।
থাকিব লাগিব, থাকিব লাগিব।
কি তুমি হোষ্টেল ভাবিছা নে? কিবা তুমি ৰুম চুম ল'বা এনেকুৱা ৰুম ল'বা ন।
উম।
ঠিকে আছে লগত স্কুটি এখন লৈ ল'বা অহা যোৱা কৰিবৰ কাৰণে।
অ', অহা যোৱা লাগিব, লাগিব এই স্কুটি।
মানে ওচৰত হ'লেও ধৰ কেতিয়াবা তুমি এনে টাউ চাউন যাওঁ বুলি ভাবিলে ধৰ হয় ননেে নহয়। কেতিয়াবাতো ওলাই যাবলৈ মন যাব বোলে স্কুটিখনকে লৈ যাওঁ মই। আৰু বিশেষকে যেতিয়া দুজনী থাকি পায়।
অ, দুজনীয়ে ঘূৰিব কৰিবলও কাৰণে ওচৰ বোলে কিবা এটা আনিব লাগে সেইটোৱে। অ'।
ঠিকে আছে, ভাল লাগিল শুনি।
উম, তোমালোকৰ গান মাজতে হেৰি, এ হব কিয় নহব। তোমাৰো হৈ যাব।
তাকে আৰু।
এপলাই চেপলাই কৰিলেগে নাই? বাকি আৰু এক্সাম দিবৰ কাৰণে।
নাই নাই, এই ওলালে কৰিমহে আৰু।
অ দিয়া এ দেৰি চে দেৰি ওলাব নহয় ন?
এই সেইটোৱে সেইটোৱে। বাকী কি কৈছিলে? কি গাঁৱৰ?
অ, কি গাঁৱৰ ভাওনা আছিল নহয়। হৈ গ'ল নে নাই?
অঁ অঁ, হ'ল হ'ল। একদম ধুনীয়াকৈ হৈ গ'ল দুদিন পাতিছিলে। গাঁৱৰে নাম গোৱাৰ ভাওনা আছিলে। তাৰপিছত পোৱালিবিলাকৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছিলে। সেয়াও হৈ গ'ল ধুনীয়াকৈ ধৰা। আহিব পাৰিলা হয় তুমি?
তাকে মোৰ যে যোৱাই নহল মানে, জানানে?
মইতো মাতিছিলো।
মানে মই ইমান পঢ়াত বিজি মানে মই ওলাবয় টাইম নহয়। ঘৰ পা। অ মানে অংক কৰি থাকিবই বিচাৰো দিন ৰাতি। পঢ়ি থাকিবই বিচাৰো মানে। নকবা আৰু বুইছা?
তুমি যে বেছি অংক কৰি নাথাকিবা। তুমি বেছি অংক কৰি নাথাকিবা, পগলা টাইপ হৈ যাবা।
সেইটোৱেটো এতিয়া যে ভাবিয়ে নাপাও মানে?
খাওঁতেও বোলে তোমাৰ ইণ্ডিয়ান বোলে অংক ই চলি আছে মূৰত হয়নে?
অঁ, তো।
নাই নাই অলপমান তুমি ঘূৰিবা দেই!
সেইটো মই ঘৰৰ পৰাই নোলাও জানানে? নাযাওৱে কলৈকো। আজিহে এপ্লাই তোৰ কাৰণে তেজপুৰ গৈছ। এনেই নোলাওেই ঘৰ পা। মোবাইলটোতো চিনিয়ে নাপাওঁ?
মই মানে তই ৰাতিপুৱা দেখিছো যোৱা। মই তেতিয়া ভাবিছো ।
মোৰ ইনষ্টা একাউন্ট চেকাউনটো নাই জানা? মোৰ একোৱে নাই মানে। মই চচিয়েল মেডিয়াত এক্টিভে নাই। হোৱাটছআপো নাই মোৰ। টেক্স মেছেজ কওঁ মও মানুহক।
এফালৰ পৰা কিন্তু ভাল, গম পাইছানে?
একদম এক্টিভ নাই মই এইবোৰত।
মানে কিয় কৈছো তুমি পতকে ইমান ডি্চটেক্ট নোহোৱা।
সেইটোৱে এইবোৰ পা আতৰি হে
ভাল ভাল ভাল ভাল। ভাল লাগিল শুনি।
উম, এনেও চাকচেছ হব আছে যদি তুমি মানে এইটো এটা লক্ষ্য বনাই লব লাগিব। চবৰ পৰা আঁতৰি থাকিম নিজৰ টাৰ্গেটটো ওপৰত ফকাচ কৰিম।
ময়ো এই বস্তুটো কৰিব পৰা হয় মানে বিৰাট ভাল লাগিলে হয়, গম পাইছানে?
উম।
কিয় জানো মোৰ নহয় এইটো মানে। সেই ধৰ মোবাইলটো মই, চাই দিলো ধৰ, ৰিলচ চালো দুই মিনিটৰ কাৰণে গৈ ধৰ সেই বস্তুটো কেতিয়া ধৰা,
আধা ঘন্টা এঘণ্টা গুচি যায়, অঁ সেইটোৱে। পঢ়ি থাকোতেতো একদম ফোনটো মই ওচৰতে নাৰাখো মানে, একদম আতৰি থাকিব লাগে।
নাই নাই ভাল ভাল ভাল কথাটো বেয়া নহয়!
উম নহ'লে পটককে হাতটো গুচি গ'ল মানে আৰু এঘণ্টাই গ'ল আৰু সেইফালে,
আৰামছে, আৰাম ছে এ মই মোৰ ঘৰত যাম! কোনোবা দিনা তুমি অলপমান খালি মোক এইখিনি গাইডেন্ঞ্চটো দি দিবা আৰু দেই!
অঁ, অঁ, তোমাক মেথছ ইংলিছ তোমাক মই পঢ়াই দিম দিয়া ধুনীয়াকে!
অলপ অলপ মানে মোক তুমি হেৰিটো দেখাই দিলেই হ'ল আৰু বেছিক, তটো মোৰ আছে অলপ চলপ কিবা কিবি সূত্ৰসূত্ৰবিলাক অলপ, শিকাই দিলে হ'ল ভাল কে, কেতিয়া মানে মোৰ মূৰ খাই দিয়ে গম পাইছানে এই দুটা বস্তুৱে য়ে,
বুজিছো বুজিছোঁ?
তোমালোকৰ মানে কথা তোমালোকৰ মানে? এ কামৰ পৰা আমাৰি বস্তুটো এ ইমান মানে চন টন এইবিলাক মুখস্থ কৰিব লাগে!
অঁ,
সেইটো তোমাৰ বৰ বেছি ভাল নালাগে মোৰ!
উম
গম পাইছানে ইনেই বাকী জি কে চেপটাৰটো মোৰ বেয়া নাপ,
জিকে কিন্তু কেতিয়াও কমনে নপৰে জে এক্জামবোৰত সেইটোহে প্ৰব্লেম হয়, কেতিয়াও কমন নপৰে এ উল্টা পুল্টা পৰে,
উম, আকৌ মাৰ্কস আহিব চবতকে বেছি জিকে!
অঁ, সেই টো ৱেটো?
তুমি মানে অইন কিবা দুই এটা এৰিলো জিকেতো এৰিব নোৱাৰা!
অঁ
তুমি যদি জি কে ত যদি তোমাৰ বেয়া হৈছে তেতিয়া হলে তোমাৰ গোটে,
তোমাৰ পেপাৰে বেয়া আৰু সেইটোৱে?
কেচ হেৰিট' কি কবা আৰু দি চাওঁ কি হয় না
দিয়া ভালকে হৈ যাব।
তাকেতো ভাবিতো আছো বাৰু তাকে।
উম। বাকী ঘৰত মা দেউতাহঁতৰ ভাল খবৰ?
ক'ৰ ক'ৰ?
আমাৰো ভালেই চবৰে।
সেইদিনাখন বাৰু তোমালকৰ দেউতা আমাত গাঁৱত আহিছিল নেকি?
অ', গৈছিলে। তাতে নিমন্ত্ৰণ জনাইছিলে।
অ', আমাৰ নামঘৰত ন'?
আমাৰ আকৌ খুল চুল বজাই যে।
অ', আমাৰ নামঘৰত আহিছিল ন'?
অ'।
উম, কিবা সম্বৰ্ণও জনাই চিলে, মই মানে ঘৰৰ পাই শুনি আছিলোঁ তো।
মানে ভকতে অ, আজিকালি।
অ', ভকত হৈ গ'ল?
উম, চব বাদ দিলে আৰু ভকতীয়া ধৰ্ম আজিকালি মাছ মাংস এৰিলে চব।
সেইটো হয়, বাৰু মানে বয়সৰ লগে, লগে ধৰ ন'।
উম, মানুহ পুৰা পৰিৱৰ্তন আৰু এতিয়া। তে' যতে ত'তে মাতিয়ে থাকে পুথিছ টি পঢ়িবলৈ বাৰু খুল চুল বজাইগে, আকৌ ভাওনা চাওনাটো এইবোৰ শিকাই, নাচে।
কি কোৱা ভাওনাও নাছে? সূত্ৰ নে কি?
হাল্লো?
বা সুত্ৰ!
অ'।
ঠিকে আছে, ঠিকে আছে। ভাল লাগিল শুনি দেই, মই মানে কথা পাতিব লাগিব। অ', হ'ব দিয়া ন' এতিয়া ৰাখোঁ আৰু।
ঠিক আছে দিয়া। উম, উম, ঠিক আছে দিয়া গুড নাইট হা'।